হেল্ল' হেল্ল' হয় কি কৰি আছে
এ মই আপোনাৰ এ গাড়ীত তেল ভৰাবৰ কাৰণে আহিছিলো ৰব।
হয় হয় হয় আচ্ছা পেট্ৰল নে ডীজেল
মই আপোনাৰ পেট্ৰলে ভৰাবৰ কাৰণে আহিছিলোঁ কিন্তু ৰখি থাকিব লগা হৈছে ৰ'ব মানে মই এতিয়া ঘৰলেলৈ গুচি যাম চাগে ৰ মানে। মানে ইয়াত বহুত নাটনি হৈছে পেট্ৰলৰ
উম নাই আজিকালি তেলটো বহুত পৰিমাণে কমি গৈছে দেই
কমি গৈছে কমি গৈছে আপোনাৰ আৰু মানে এতিয়া যিটো মাত্ৰাত
হয়
ঘৰ পৰিমাণ বাঢ়িছে বা গাড়ী মটৰৰ চাহিদা বৃদ্ধি পাইছে ঠিক সেইদৰে পেট্ৰলৰ চাহিদা মানে তেনেকে নাই ন পৃষ্টৰ পৰা এতিয়াও মানে কম হৈ গৈছে তুলনামূলকভাৱে গতিকে কিন্তটো অ' আমিও বুজা উচিত গতিকে মই ভাবিছিলোঁ অকণমান ভৰাই লৈ যাওঁ যেতিয়া প্ৰয়োজন হয় ক্ষণ চলাম হয় কওক।
তাকে এতিয়া খাৰুৱা তেলৰ যোনটো বা যোনখিনি খৈণী আছিলে বা যোনখিনি শুধাৰ হয় বা যি হওক মানে জোপা তেল দিয়াই মানে প্ৰায়বিলাক কি হৈছে আহ কম হৈ গৈ আছে আৰু বিশেষকে আমাৰ ভাৰত লিখীয়া এখন দেশেতটো বেলেগ দেশৰ পৰাই ৰপ্তানি কৰিব লগা হয় নাজানো উম, সেইটো ক্ষেত্ৰতটো চাব গ'লে তেলৰ যিটো মাত্ৰাত এটা মানে কি ক'ম এতিয়া বাধা স্বৰূপ আহি পৰিছে। সেইটো মানে বহুতে চিন্তনীয় কাৰণ হৈ গৈছে আজিকালি। হয়নে বাৰু
হয় আপোনাৰ এতিয়া যিটো মানে ঠিকে কৈছে আপুনি মানে এতিয়া যিটো মানে চিটুৱেচন হৈছে অৱস্থা হৈছে চব তাত মানে পেট্ৰল ডিজেল মানুহে একসুৱেলি আমি সেটো কথা এইবিলাক ক্ষেত্ৰত আমি আগতে হয়তো এইখনে কথা আমি যদি গম পালোহেতেন তেতিয়া চাগে এনেকুৱা চিটুৱেশ্যন এটা নাহিলেঁতেন আজি যিটো অৱস্থাত আমি ভুগি আছোঁ মানে
হয় হয় হয় সেইটো হয় বাৰু কিন্তু এতিয়া অকল অ' যিহেতু আচলতে চাব গ'লে মানে কথাটো যিটো জানো মানে এতিয়া আমি কৈছো যে হয় বাধা হৈছে বা অলপ - অলপ চলিবলৈ অকণমান টান হৈছে। কিন্তু এইটো চাই থাকিলে নহ'ব মানে আমি এটা কি কৰিব লাগিব আমি যি যিটো পৰিমানে ইউচ কৰিিলো সেই অধিক মাত্ৰাত মানে ৱেষ্ট ৱেছ কৰিব নালাগিব মানে এতিয়া লিমিটত চলিব লাগিব এতিয়া যদি কথা এটা কৈছো এতিয়া বোলে আপুনি আহ এক কিলোমিটাৰ বা দুই কিলোমিটাৰ গৈছে, এইকণ যদি আহ বাইকখন লৈ গৈ বা গাড়ীখন লৈ গৈ আমি যদি গুচি যাওঁ বা, লৈ যাওঁ তেতিয়া বহুত পৰিমাণে তেলৰ পৰিমাণ বাচি যাব।
হয় হয় নিশ্চিত ভাৱে।
এনেকে কৰি গ'লেও এইটোৰ ওপৰত মানে বচাব পাৰি বা আৰু অলপ আহ আৰু দুই ঘ ইয়াত কৰিব পাৰি তেলটো নহয় জানো, চাব গ'লে উম।
কিন্তু আমি ত' সেইটো কৰা নাযায় আমি এক কিলোমিটাৰ দুই কিলোমিটাৰ চ এতে আমি ধৰি লওঁক মানে সিখিনি, আহ আমি বাইকখন লৈ বা গাড়ী
উম হয় হয়।
এতিয়া কিত আমি নিজৰ সুবিধা কাৰণে কামটো কৰো, কিন্তু যে হেটো যেন এয়াৰ এইট এতিয়া আমি ভ ভবিষ্যতৰ কাৰণে জনী তই এতিয়া প্ৰব্লেম এতে সমস্যা এটি সম সন্মুখীন হ'ব লগা হবই। আগতে নাভাবিলোঁ গতিকে নাজানো এতিয়া কি হ'ব গৈ আছে আপোনাৰ?
হয় হয় হয় হয় অ এইটো আগতকে বাৰু হেৰি কমিলে তথাপিও মানে অ কিছুমান বাৰু কোম্পানী হওক বা যোনখিনি ডাঙৰ ডাঙৰ মটৰ উইকেলৰ যোনখিন আছে তেখেতসকলেটো এতিয়াতো বাৰু অ ই ভি অ ইলেক্ট্ৰিক উইকেল বা বনাইছে সেইটো অনু আহিলেও অলপ হলেও মানে অ অকমান হলেও ইয়াৰ এটা প্ৰতিৰোধ হব। বা ইয়াৰ অলপ হ'লেও মানে এটা অ কি ক'ব পাৰি এটা অ ৰিপ্লেচ বুলি ক'ব পাৰি।
হয় হয়।
কিন্তু এতিয়া সেটো
সেটো গতে অ গোটেইটো যদি আপোনাৰ গোটেই আমাৰ ঔষ গোটেই পৃথিতে যদি সেইটো বৰ্তমান কৰি দিব
হয় হয়।
কিন্তু মানুহে চাগে আকোৱালি লব চাগে। কিদ কাৰণ এয়া যিটো আমাৰ বিদ্যুৎ চলিত যি বাহন সেইখিনিও এতিয়া বৰ্তমান সময়ত যিহেতু আ আপোনাৰ
হয়।
ছে আপোনাৰ কিন্তু সেইটো হিচাপত চলিব পৰা নাই কাৰণ মানুহেই এতিয়াও পেট্ৰল ডিজেলৰ ওৰতে নিৰ্ভৰ কৰে কাৰণ পেট্ৰল ডিজেলটো মানুহে ভাল পায় সেনকা অ, সেইটো হিচাপত চলাবলৈ ভাল পায়। কিন্তু বিদ্যুৎ চালিত বাহনখিনি এতিয়া বৰ্তমান অৱস্থাত মানে চিটো অৱস্থাটো চাই কেনে মানে লব লব লাগিব তে আচৰিত লাগে ন' এটা কথা আপোনাৰ যে যিটো এ পেট্ৰল, ডিজেল এইটো আমাৰ ত'আমি ভূপিস্থৰ পৰা পাওঁ।
হয়-হয়-হয় আগৰ উম
হয় আচৰিত লাগে নহয় জানো আপোনাৰ যিটো আমি এই পেট্ৰলিয়াম বা
উম, হয়- হয়। এইটো বিশেষকেটো কব গলে এটা ষ্টৰ - এটা ষ্টৰত টো আ গছ-গছনি বা আহ, জীৱ-জন্তু মৰি পচি গেলি প্লেনি তাৰ পৰাই এটা খাৰুৱা তেল হোৱা পিছতহে চাওকচোন বাৰু কিমান ৰিফাইন কৰি -কৰি বনাই। নহয় হয় জানো হয়। আমি এইটো এটা যদি ক'ব যায় ন' আমি এটা এইটোক শক্তি বুলি ক'ব পাৰিম।
হয়-হয়-হয় নিশ্চিত হয়-হয়নে?
উম, সেইটোৱে। প্ৰকৃতিত মানে কি হৈছে। প্ৰকৃতিতে যদি চাব যায় কাৰণ প্ৰকৃতিয়ে এতিয়া বিজ্ঞান যেনেকে আগবাঢ়ি গৈছে বা আ আগতকে যিমান পৰিমাণে নতুন-নতুন আৱিষ্কাৰ হৈছে। সকলোবোৰ প্ৰকৃতিতে পোৱা যায়। যদি চাব যায় নহয় জানো হয়, এতিয়া খাৰুৱা তেলৰকো ক'ব পাৰি যে আমি কি এ এখন আধুনিক দুুনীয়া বুলি ক'ব লাগিব। এখন আধুনিক জগত গহাত বহুত পৰিমণে মানে একদম মেইন অং খীদাৰ বুলি ক'ব লাগিব। নহয় জানো আৰু সেইটো কাৰণে আমি সেইটো পৰিমণে আমি হেতু তেল বা এটা মানে এটা মি ইউজ ৱেচ কৰিব নালাগে বা তাত অ - ব্যৱহাৰ কৰিব নালাগে এইটো কাৰণে আমি এটা - এটা পৰিব ই মাজত যদি চলাই যদি থাকো ন
উম
আৰু ভালদৰে
চলি যাব - চলি যাব।
উম
এটা কথা ভাবকচোন আমাৰ যিখিনি আমাৰ আহ ৰকেট আছে। যিখিনি আমাৰ উৰাজাহাজ মানুহেতটো ভবা নাছিল যে আমি আকাশত উৰিব পাৰিম বা আমি ধৰি লওক আমি ৰকেটত গৈ এ আমি সৌৰজগতখন কেতিয়াবা চাব পাৰিম কিন্তু এই সম্ভৱ হৈছে সেই পেট্ৰল ডিজেল চলিত এইবোৰতেটো আমাৰ আপোনাৰ পুৰা জাহাজ খন হওক বা সেই ৰকেট খন হওক স্পেচ খন আমাৰ সৌৰজগতলৈ যাব পাৰিছে। বা সেই চন্দ্ৰ গ্ৰহটো সেই মংগল গ্ৰহটো
নিশ্চয়-নিশ্চয় এইটো, উম। আচলিত তাতে বহুত আচলিত হয়, উম।
আৰু গতিকে সেইবোৰ এটা ভালো দিশ হৈছে। কিন্তু আমি আ কিছু এইটো যে আমি ভাল সেই ব্যৱহাৰ কৰিব নোৱাৰিলো। গতিকে এতিয়া যিমানখিনি আমাৰ এতিয়া ভূমৃষ্টিৰ তলীিত আছে। তলিত আমাৰ ভূগৰ্ভত আছে। যাতে আমি ভালদৰে
সংৰক্ষণ কৰি হওক বা ভালকৈ ভাল কামত যাতে আমি ব্যৱহাৰ কৰিব পাৰো সেইটোৰ প্ৰতি
হয়।
মানে জাগ্ৰত হোৱা উচিত, মানে বা সচেতন-সচেতন হোৱা উচিত, এজন সচেতন নাগৰিক
লাগিব।
হয়, এজন সচেতন নাগৰিক হিচাপে আমি এইখিনি দায়িত্ব পালন কৰাটো উচিত আৰু মে সকলো কাম যে আমাৰ পেট্ৰল চালিত বাহনেৰে নহয় আমি বিদ্যুৎ চালিত বাহনেৰে কিছু কাম কৰিব পাৰোঁ বা চাইকেলখন বা বা আমি সেনেকে যদি আমি
মানে ইউজ কৰিব পাৰি আৰু মানে তোমাৰ মানে তাৰকাৰণে ৰিপ্লেচমেণ্ট আছে মানে। মানে চাব যায়, আৰু এইটো ক্ষেত তাতে আগতে বাধা আহি যায় এইটো মানে কি হৈছে, তোমাৰ আপোনাৰ মানে কি হয়, যেনেকে এতিয়া কিছুমান যিখিনি হেভি ভেহিকল হৈ গ'ল। যেনেকে হৈ গ'ল ট্ৰেইন গাড়ী বা নহ'লে জাহাজ হওঁক বা এনেকুৱা এনেকুৱা যোনখিনি সেইটো অ তেনেকুৱা এখন যোনখিনি হেভি বাহন বুলি ক'ব লাগিব সে সেইখিনি মানে পৰাপক্ষত এটা ইলেক্ট্ৰিকেল মেচিন বা বেলেগ কিবাই মানে এটা এক্সট্ৰা এনাৰ্জি এইটোক আনিব কেতিয়াও নোৱাৰে কাৰণ সেইটো ইমান কেপাচিটি নাই কিন্তু যিটো মানে পেট্ৰল ডিজেলত আছে সেইটো মানে অকল সিহে কৰিব পাৰিব সেই পেট্ৰল ডিজলে পাৱাৰতহে পাৰিব এইটো কেতিয়াও পচিবল নহয় সেইটো কাৰণে পৰাপক্ষত মানে আমি ইয়াৰ পৰা যিমান পাৰে মানে উচিত মাত্ৰাত ইউজ কৰাটো বহুত আহি পৰিছে মানে এইটো আমাৰ যোনটো জেনেৰেশ্যনত মানে পৰাপক্ষত এ মানে টেলি নহলেতো চাওকচোন এতিয়া কথাটা কৈছো এতিয়া যদি হেভি মানে যোনখিনি কাৰণ এতিয়া বেলেগ দেশৰ পৰা যোৱা আমাৰ দেশলে বস্তু অ অহা অহা যোৱা কৰে সেইবোৰতো কেতিয়াও সৰু এখন গাড়ী বা নৰ্মেল গাড়ী এখনতো নিয়াো পচি বলে নহয় সেইটো কাৰণো ডাঙৰ ডাঙৰ গাড়ী লাগিব আৰু সেই গাড়ীটো এনাৰ্জিটো পেট্ৰল ডিজেলৰ পৰাই পায় নহয় জানো চ' সেইটো ক্ষেত্ৰত যদি চাব যায় আমি বচোৱাটো নি উচিত মানে
হয় হয় মানে আমি ইয়াৰ বিকল্পত নামিব লাগিব হৈছে আৰু এতিয়া সময় হৈ গ'ল আৰু আমি যি ক্ষেত্ৰতে নহওক আপুনি কোৱাটো ঠিকে কৈছে আপুনি কিন্তু এতিয়া যিটো পৰিস্থিতি হৈছে গতিকে এই পৰিস্থিতিক চাই কিনে আমি এটা যিটো বিকল্প যিটো আমি কওঁ ৰিপ্লেচমেট বুলি যিটো আমি কওঁ ন সেই ৰিপ্লেচমেণ্টৰ ফালে আমি নামি ' পৰা সময় হৈ গ'ল কাৰণ আমি যদি অকল পেট্ৰল ডিজেলৰ ওপৰতে সকলো সময়তে আমি নিৰ্ভৰ কৰি থাকোঁ। তেতিয়াহ'লে আমি বহুত ক্ষেত্ৰত আমাৰ প্ৰব্লেম হ'ব কাৰণ আমাৰ তেতিয়া আমদানি ৰপ্তানি ক্ষেত্ৰত অসুবিধা হব আমাৰ সকলো ক্ষেত্ৰতে আমাৰ জীৱন ধাৰণৰ বা আমি যিটো আমি জীৱিকাত হওক বা আমি সকলো ক্ষেত্ৰতে মানে ব গলে আমাৰ দৈনন্দিন জীৱনতো এইটো প্ৰভাৱ পেলাব গতিকে আমি এ তাৰ বিকল্প ফ ফই আমি নামিব লাগিব
হয় হয় হয় হয় ঠিকে কৈছে ঠিকে কৈছে
যিহেতু প্ৰকৃতিৰ অৱদান এইবোৰ যিহেতু অনবীকৰণযোগ্য সম্পদ নবী হয় অ হয় হয় গতিকে যিহেতু এইবোৰ প্ৰকৃতিৰ সম্পদ অনবীকৰণ যোগ্ যিটো আমাৰ কেতিয়াও সৃষ্টি নহয় নীকৰণ যোগ্য় সম্পদ হলেহে এইটো কথা বেলেগ আছে কিন্তু যিহেতু এইবোৰ অনবীকৰণ যোগ্য সম্পদ গতিকে আহ এইবোৰ আমি বচাই ৰখা উচিত
নিশ্চয় নিশ্চয় এইটো আমি আমি কৰিব পাৰিলে সেইটো কাৰণে এনেক কৰিব লাগে অ তাকে হেৰি অ চাগৈ আপোনাৰ হেৰিত তেলটো হেৰি কৰি লওক নহ'লে
অ মই আপোনাৰ নাই এতিয়া মই আপোনাৰ ঘৰতে যাম চাগে আপোনাৰ পিছত কেতিয়া আহিম চাগে পিছলৈকে
ঠিক আছে ঠিক আছে আপোনাক কথা পাতি ভাল লাগিল উম আকৌ কিবা যদি জানিব লগা থাকিলে বা নতুন যদি কিবা তথ্য় বা টপিক ওলাই তেতিয়া আপোনাৰ লগত শ্বেয়াৰ কৰিবলৈ বা আপুনি মোক ক'বলৈ মানে সাজু হ'ম মানে
নিশ্চিতভে মই আপুনি যেতিাই বিচাৰে মোৰ ওচ কৰিব ম
মানে আলোচনা কৰিবলৈ আমি
উম ঠিক আছে হ'ব দিয়া হ'ব দিয় উ উম উ